হেল্ল'! অঁ, কি কৰি আছ
ভাত খালা? মই ভাত খাই পেলাই ওচৰ মানুহ এঘত গৈছিলো।
অঁ।
এই সিহঁতৰ সৰু ছোৱালী এজনী আছে মানে তাকে। এঁ কথা কেইটা শুনিবা ভাল লাগে যে।
ভাল লাগে অঁ অকণ জোকাই কৰি ধেমালি কৰি আছিলে আও
উম তাইয়ো একে মোক মামী মামী কৈ মাতে মৰম লাগে হে যাওঁ এপাক আও চাবলৈ।
অঁ অঁ তাকেই এই আমি ভাতকেইটা খালোঁ, খাই পেলাই এতিয়া অকণমান বহিছ তো মানে মই আজি গোটৰ কাম অকণমান আছিলে, তাকে উলিয়াই লৈছোঁ। লিখিবলে আপুনি গোটত আছেনে নাই?
খালা ন'?
গোটত দহ হাজাৰটো পালোঁ।
অঁ ময়ো আছো পালো যেনিবা, হেয়া কিবা কাম কৰিছানে?
কৰিছিলোঁ মানে মই হেৰি আনিলোঁ আপোনাৰ ছাগলী পোৱালি দুটা আনিলোঁ।
অঁ অঁ
মাইকী ছাগলী পোৱালী দুটা আনিলোঁ, এনেই ছাগলী নাছিলে মোৰ। কিন্তু এতিয়া পুহিবই লাগিব, কিবা এটা কৰি পেলাই আকৌ টো দেখা খাব লাগিব কিবা এটা পাবও লাগিব, তেতিয়াহে আকৌ এইটো পিছৰ পইচাটো দিব।
অঁ।
সেইকাৰণে ছাগলী পোৱালিত অঁ ফটো উঠিছোঁ একেবাৰে ৰেহাই নাই আও।
অঁ, তোমালোকৰ গাঁৱত যে ফটো উঠি উঠি দি আছা ন'? আমা টাউনত সেইবিলাক হোৱা নাই যেনিবা।
অঁ নাই ন'? অঁ আপোনালোকৰ হে গছ পুলি ৰোৱাটো দিছেনে নাই?
গছ পুলি ৰুৱাটোও এতিয়া দিয়া নাই দেখোন।
এই আপোনালোকৰ পাঁচ জুনৰ দিনাখন, এয়া পৰিৱেশ দিৱসৰ দিনাখন গছপুলি ৰুব দিয়া নাছিলে?
তাৰমানে আমাৰ মানুহখিনিক সেই টাউন কমিটীতে মাত তিলে মাত, উম তাতে মানে গছ পুলি ৰোৱালে আও।
উম অ' অ' আপুনি কি কৰিলে পইচা পায়?
পইচা পাই কিনো কৰিম এয়া সূতা আনিলো অলমান। মই কাপোৱৰ বিষয়েহে দিছিলো যে।
অ' কাপোৰৰ ব্যৱস অ'
অঁ তাৰপিছত সেয়া সূতা আনি কাপোৰ লগালো অলপ। চাদৰ লগালো, বেচিলো। তাৰ পিছত‌ আক আকৌ, গামোচা অলপ লগালো, পিন্ধা গামোচা। সেয়া বেছিলো তাৰ তাৰ পিছত যাই এইগিলা দিন গৰম যে, একো কৰা নাই আকৌ কৰিম আও এতিয়া মানে একেটা দিন ঊলৰ কাম কৰি আছো। ঊল অলপ আনি। উম উম
অঁ অঁ কি কি বনাই ওলিয়াই দিয়ে আপুনি, চব বনাব জানে চাগে?
ঊলেদি মানে যায় সেই মূৰত মাৰা লবৰ-চবৰ এনেকে
বনায় অঁ অঁ ল'বো শোল এইবিলাক বনায়। অঁ আজিকালি এইবিলাক বনাব অ' আপুনিও জানে ন এইটো বনাবলে?
অঁ অঁ।
অ', অ', আজিকালি সেইটো চলিছে নহয়, বহুত চলিছে।
উম, আৰু কিনেও নহয় সেইটো ন'।
অ' লয় লয় লয়, লয় মানে ভালো লাগে ন'।
উম।
উম, উম, তাকে। ভাত কিহেৰে খালে? অ' মই মই ছাগলী পোৱালি অ' ছাগলী পোৱালী দুজনী আনিলোঁ, তাৰ পিছতে এজনী আকৌ আকৌ অকণ ডাঙৰ যেনিবা এজনী সৰু, ডাঙৰজনী আপোনাৰ আনোতে গাভিনী পৰি আহিছে।
অ' গাভিনী হ'লে ভাল আৰু ন' ছাগলী ছমাহতে জগে যে।
ছমাহতে জগে অ', অ', হেৰি হ'ব।
ফালে ভাল পুহিব কৰিব জেগা আছে ন'।
কি হ'ল পথাৰছখন ওচৰতে আছে যে।
উম।
সেইকাৰণে ভাল আমাৰ অকমান।
অ' আমাৰ অকণ দিগদাৰ।
দিগদাৰ অ‌', অ'।
তাৰপাছতে হে দিবওঁ দিগদাৰ হয়। উম, অকলশৰীয়া মানুহ হ'লে দিগদাৰ দিয়া।
উম, উম, সেইটো হয় অৱশ্যে।
ক'লেওঁ সেয়া পুহিলে যাব নোৱাৰো ন'।
আপুনি গোটত সোমালে যে যাবই লাগিব কৰিবই লাগিব, একদম ৰেহাই নাই আপোনাৰ। হ'লে যেনিবা যিয়েই নহওঁক। সেইটোৰ পৰা মানুহ বহুত উপকৃত হৈছে হয় নে নহয় বাৰু।
কৰিব নোৱাৰা মানুহখিনি ধৰি লোৱা পইচা কেইটা কিবা এটা কাম কৰি আছে ন'।
কৰিছে কৰিছে বহুতেই কৰিছে।
উম।
এইটো হয়, এইটো চৰকাৰে মানে ভাল পদক্ষেপ এটা লৈছে আৰু।
অ'।
উম, এতিয়া ধৰক এতিয়া পঁচিছ হাজাৰকৈ যদি আকৌ দিয়ে আৰু অকণ উন্ন ত হ'ব মহিলাখিনি। সেইটো ভালেই কৰিছে বাৰু, এতিয়া সেই পঁচিছ হেজাৰ টকা পোৱা আকৌ এতিয়া আগদিনত কিমান কৰিব লগা হৈছে আপোনাৰ।
অ' বহুত কৰিবলগীয়া হৈছে নহয় বা লিখি লিখি আকৌ কিমান কি কৰিলোঁ এইবিলাক হিচাপ দেখুৱাব লাগিব ন'। সূতা কিমান আনিলোঁ, কে-কেইখন লগালোঁ। কিমান বেছ
লাগিলো সেইটো হয়, আকৌ এতিয়া আপোনাৰ কিছুমান মানুহৰ হাতত এতিয়া এন মোবাইল নাথাকে হয় নহয় বাৰু, এতিয়া চব মোবাইলতে কাম। হয়নে নহয়, এতিয়া আকৌ ধৰক আমি সদস্য হিচাপে আকৌ নাথাকাম সদস্যগৰাকী যদি মোবাইল নাই তেওঁকো আকৌ সহায় কৰিব লাগে। কৰিব লাগে এতিয়া, আপোনালোকৰ এনে মিটিং উম, কে-কি বাৰে হয়?
আমাৰ মানে হেৰি আমাৰ এমাহতে পাতোঁ আৰু হেৰি এনে দেৱবা এটাত
হয় আৱ
অ বাৰ নহয় মাহৰ মানে একৈশ তাৰিখৰ দেওবাৰটোত পাতো আৱ একৈশ তাৰিখৰ কেতিয়াবা দেওবা পৰে কেতিয়াবা পিছৰ দিনা পৰে কেতিয়াবা দুদিন পিছত পৰে তেনেকে পাতোঁ আগতে সপ্তাহে সপ্তাহে পাতিছিলোঁ তা মানুহখিনি আহাৰখোৱা দিগদাৰ হয় ন সপ্তাহত নদেচদাক কলে বোলে আপোনালোকে সপ্তাহ' খিনি লিখিব কিন্তু মিটিংখন মাহেকত পাতিলেওঁ হ'ব
অ অ হয় তাৰমানে কি সপ্তাহী মানুহ আজিকালি ওলাই যাব নোৱাৰে ন
উম উম
মানে সমিটিংখনতো আমি স প্তাহতে লিখিব লাগিব কিন্তু ধৰক গোট গোট খালে আমি মাহেকত
মাহেকত গোট খাওঁ আকৌ সপ্তাহত কোনে সুধে মোলে দিব ন
অ প্ৰায় মেম্বাৰে আজিকালি উম প্ৰায় গোটবিলাকে তেনেকেই কৰে
অ অ অ তেনেকে কৰা হ'লো উম তোমালোকৰ এলেট নাই নহয় ন তোমালোকৰ হেৰি আছে আৱ
আমাৰ ধে কি কৈছে?
এল এফ বুলি যে এটা গোট আছে তোমালোকৰ দহ এ চি এল এফ আছে ন উম, আমাৰ এল এফ বুলি আছে
অ অ তেনে আপোনালোকৰ টাউন কমিটি পৰে যে সেইটো ভাগ বেলেগ চাগে এইতো বিষয়, চি এল এফটোহে বুজি পাওঁ।
অ অ
উম উম
তোমালোকৰ চি এল এফৰ সেয়া হেৰি মেম যিজনী সভানেত্ৰী, সম্পাদিকা তেওঁ আহি পেলাই যেনিবা তোমালোকৰ চব হেৰি কৰি ডিটেলচ বিলাক লৈ যায় আৱ
লৈ যায় অ' আৰু আমাৰ দুই তাৰিখে আমাৰ সংগঠনৰ মিটিং হয়।
অ'
মিটিঙত আপোনাৰ যিমান এটা গোট আছে, প্ৰতিটো গোটৰ পৰা দুগৰাকী-তিনিগৰাকী হ'লেও মেম্বাৰ যাব লাগে।
অ', আমাৰো তেনেকুৱা, আমাৰ এ এল এফ মিটিং বুলি কওঁ আউ হেখন।
আপোনালোকৰ মিটিং ওচৰতে হয় নে, অকণ দূৰত হয় নে, ঘৰে ঘৰে হয়?
আমা ঘৰে ঘৰে হয়।
ঘৰে ঘৰে হয় ন অ অ
এল এল এফটো আকৌ এনেকে আমা যোনটো গোট গোট হিচাপে লয় উম আমা মেম্বাৰ খিনি ভাল। সেইদিনাই পইচা দিয়ে মিটিংৰ দিনাই পইচা খেলি মেলি নাই আৱ আমাৰ মানে বহুতখিনি।
উম
টকা হৈছিলে নহয়।
কেগৰাকী আছে আপোনালোক' স, সদস্য কেইগৰাকী?
আমা এঘা এঘাৰগৰাকী আছে।
এঘাৰগৰাকী আছে উম উম চব ছোৱালীও আছে নে দুই-এজনী, নে বোৱাৰীয়ে চব?
ছোৱালী নাই বোৱাৰিয়ে চব।
অ মানে কি অলপ বয়সস্থ হ'লে বিয়া নোহোৱা বোৱাৰী থাকিব পাৰেটো।
ছোৱালী অ থাকিব পাৰে আমাৰ তেনেকুৱা নাই গোটেইখিনি বোৱাৰীয়ে।
অ
ছোৱালী মানুহ নাই বাৰু নাই নাই চব বোৱাৰীয়ে নাই ওচৰা ওচৰিৱে। সেইকাৰণে মিটিংখন পাতিবও ভাল কিবা এটা হ'লে। ফোনা ফোনি কৰিলে মানে গোট খোৱা যায়।
অ
উম তেনেকেই তোমালোকৰ
আমাৰ আমাৰ দুগৰাকী আছে বয়সস্থ বিয়া নোহোৱা আৰু।
অ
তাৰপিছত আকৌ এইপিনে আৰু দহগৰাকী আমাৰ বোৱাৰীয়ে হয়।
অ
সেই বাৰগৰাকী আৰু।
বাৰ গৰাকী মাহে মাহে পইচা তোলা জমা থোৱা বেংকত।
হয় হয় বেংকত আমাৰ পইচা থও আমি ধৰক মাহে আমাৰ এশ টকাকে তোলোঁ আমি। আগতে আমি পঞ্চাশ টকাকে তুলিছিলো মাহে। এতিয়া আমি সঞ্চয়টো অকণ বঢ়াই দিছো মানে কাৰণ প্ৰতিগৰাকী মেম্বাৰ। মাহে দুই-এটকা প্ৰয়োজন হৈয়ে থাকে অ আমি বাহিৰত। তো আমি বাহিৰতো দিওঁ বাহিৰত দিলে পাঁচ টকাকে দিওঁ আমি গোটৰ। মেম্বাৰে ল'লে মানে আপোনাৰ দুটকাকে দিওঁ আৰু।
উম উম এই যে তোমালোকৰ হেৰি গোটটো। এই যিটো এল এফ নহয় এইটো যিটো গোট। সেয়াতো পইচা তোলে চাগে নোতোলে।
সেইটোতে তোলো আমি সেইটোত আমি এশ টকাকে তোলো আৰু ইয়াৰ পৰা। তেতিয়া আমি চি এল এফত যেতিয়া পইচা দিওঁ তাত আমি নিজৰ পকেটৰ পৰা পাঁচ টকাকে মানে পঞ্চাছ টকা আমি মাহে দিওঁ তাত উম প্ৰতিগৰাকীয়ে অ চি এল এফত আমি পঞ্চাছ টকাকে দিওঁ তাৰ পৰা মাহে আপোনালোকৰ এশকে দিয়ে ন
অ দহ টকাকে প্ৰতিজনীয়ে আমাৰ এঘাৰজনী এশ দহ টকা হয় আৱ
অ অ এইখিনিত আছে অ
তাৰপিছত সেয়া সোদলে দিয়ে নিদিয়ে সিহঁতে সেই চি এলফৰ পইচাটো আকৌ টো চলাই থাকে ন
অ নাই নাই আমাৰ প্ৰয়োজন হয় আমি ল'ব পাৰো তাৰপৰা তাৰপৰা ল'ব পাৰো আমি দিয়ে
অহ সুদটো কেনেকে লয় সুদটো অ আমাৰ এটকা
এটকা অ অ আমাৰ দুটকা উম
ধৰি লোৱা আমাৰ এতিয়া মানুহখিনিয়ে সুবিধাৰ কাৰণে এটকাকে কৰি দিছে আৰু
হয় হয় মানে কি এটকাটো ভালেই বাৰু উম উম উম এটকাটো ভালেই মানে এতিয়া দুটকা হ'লেও বহুত খিনি হয়
ৰেহাই পোৱা যায় ন
ৰেহাই দুটকা বহুত ৰেহাই দিয়ক আজিকালি বে বে বেলেগ কেইজন মানুহক ঘৰ পা লবলৈ গ'লেতো দহ টকাটো আমাক নিদিয়ে হয় নে নহয় বাৰু? এতিয়া গোটত থাকা পা যিয়েই নহক এটকা দুটকা- তেনেকে পাইছোঁ বহুতখিনি ৰেহাই পাইছোঁ আও‌ বাও যি- কি নহওক এতিয়া আপুনি ভাত খালে, এতিয়া কি কৰিব?
এতিয়া কিনো কৰিম আও আছোঁ অকমান জীয়াও শুঁ।
অঁ'
অকমান শুঁ হ'ব দিয়া বাৰু ন' অঁ অঁ হ'ব দিয়া। অঁ অঁ হব দিয়া, উম উম'।
সেই-